হেল্ল'
শুনিচ
অ শুনি আছো।
আহ কি কৰি আছ ।
এ কামত লাগি আছো ৰন্ধা বঢ়া কৰি এয়া আজৰি হৈছো। আৰু
অ অ মই আজৰি হোৱাই নাই মই বতৰটো বেয়া যে। অসুবিধাও শুই থাকিলো দেৰিলেকে তাৰপিছত বোলো। পিয়ালি কেইটাকে মুচি থাকোচোন ফোন এটা আৰু কৈ চাও কনো কৰিছে বজনী ।
অ বাকী ভাল
ভালে ভালে ডাঙৰ ছোৱালীজনীকো নাম্বাৰটো দিছো বাৰু কৰিব পাৰিবা ।
অঁ
ত হে মই বলক শনচোন নও
অ অ ভাত পানী বনালো তাৰপিছত ছোৱালী পৰীক্ষা আছিলে তাই খাই বৈ গ'ল লৰা যেনিবা হে দালি বনালো তাৰ পিছত ডিম আমলেট কৰি দিলো সেয়াহাই খালে তাৰপিছতে লোৱা পিছবেলা পৰীক্ষা সিও খালে বাৰু-
অ আমাৰ খোৱা বোৱা হোৱাই নাই। ক বনাই চহে
দাদা গ'ল দি অফিচ হ হেৰিয়লে।
না যোৱা না যোৱা দেৰিকে যাব অকমান বতৰটো চাই ল'ব লাগিব এ হাজিৰা কাম যে ব বতো আকৌ হাজিৰাটো এনেই মানুহে দিবলৈও বেয়া পায় । চাইচিতি দে বনাইছেহে ছোৱালীয়ে ভাত,
অ অ লোৱা পৰীক্ষা গ'ল,
লোৱা নাই অপেক্ষা পিছবেলাই আছে তাও
আহ অ অ,
পিছবেলা সেইবেলা সেই
বতৰটো বহুত বেয়া আমাৰ ফালে বহুত ডাঙৰ বৰষুণ এতিয়া অকমান এৰিছে বাৰু
অ মই এৰি ল সেই পিয়ালী কিটাকে মুচিছো
অ বাকী খেতি
খেতি নাই হোৱা বাৰু এই হাট লাগি আছে যে।
অ
কি হ'ব মানুহটো গ'ল ফোন চোন কৰিছে নে ফোন কৰিছা না
কৰিছে কৰিছে এয়া ৰাতিপুৱা পালেগে পাই এতিয়া সেই অকনমান শুইছে
অঁ কালি এএ অ অ মাছ চাছ ওলাইছে নে
মাছ আজি নাই কালিলেকে ওলাইছিলে বাৱ, চেপা এটা পাতি থোৱা আছিলে,
অ
তাৰপিছতে সেই ওলাইছিলে বাৰু কাইলেকে আজি নাই ওলুৱা।
অহ বাবা ঠিকে আছে
আছে আছে বা ঠিকে আছে এ বতৰ বেয়া যে এতিয়া সে আৱ উঠিছেহে, মায় চাহকণ খাই উঠি
বহি আছে আগফালে
অঁ কি বনালা বা?
সেয়া দালি আৱ
অঁ
ভাজিম বাৱ কিবা এটা এতিয়া কি বনাওঁ জানো, ভাজিটোৱে দালিখনে হৈ যাব বাকিবোৰ কৰা নাই
অ অহ অ ডাঙৰ বা হঁতৰ ছোৱালীজনী হেৰি এডমিচন ললে নে নাই
ছোৱালীজনী এডমিচন নাই হোৱা নেকি পৰীক্ষা দিব, অ এডমিচন হ'ল। তাই হ'ল, এই আহ আমাৰ বা ল'ৰা এই হেৰিয়তহে মাধ মাধৱদেৱৰ ছাইন্সত
অ অ মাধৱ দেৱতে ললে
উম
কতোৱা নাছৰ হেৰী কোৱা কথা আছিলে যে
সেইবিলাক এই পৰীক্ষাত দি আছে, নেত পৰীক্ষা আকৌ আঠাইছ তাৰিখে আছে নেকি
অ
অ পৰীক্ষা চৰীক্ষা দি আছে যেনিবা চব এইবোৰো কৰি আছে, সেইফালে আকৌ এডমিচন নললো নহয় যে
এডমিচন ললেহে, স্কুটি পাব নাই দাই স্কুটি
ছিক্সটি পাৰ্চেন্টলেকে দিছে বুলি শুনি আছো, তেতিয়া পাব
অ
এতিয়া কিমান লেকে দি আছোং, সেইটোহে শুনিছোঁ এতিয়া হয়ে নে নহয় নে কনফাৰ্ম নহয় হে
অঁ অ আগতোন ছিক্সটিলেকে দিছিলে মাজতেহে আকৌ চেভেন্টি পা ধৰিলে ।
আকৌ এবাৰ ছিক্সটি পাৰ্চেন্ট বুলি কোৱা শুনি এতিয়া কি হয়গে নেজানো আৱ
অঁ তেতিয়া পাব
অ তেনেকে হলে পাব ময়ও শুনাহে কনফাৰ্ম নহয় যে।
নহয় তাই এনে চছেভেনটি ওপৰত আছিলে নহয় । অহ অহ । ভেনটি চেভেন পালেও পাব বাৰু সেই যদি। এটতো নকৰে ।
তাকে চছেভেন্টি ফাইভ পালৰ ফাইভ পাৰ্চেন্ট ধৰিলও। পাবগে তাৰ পিছত আৰু যদি ধৰা নোৱাৰ উম। এইবাৰ আকৌ বহাইলে নোপায় আও।
উম উম । এ ছোৱালীজনী পঢ়াই ভালে আছিলে চাইন্ঞ্চৰ কাৰণে হেৰি হ'ল আ পাৰ্চেন্টেজটো তাই কমিলে ।
উম অল পাইছে আৰু যথেষ্ট পাইছে। চাহপাহ খালানে নাই?
খালো খালো চাহকান খাওঁ ম চাহ তাক খাই আজ ই।
মই খাওঁ বাৰু হেৰি যে চাৰিদি দিনা লঘোণ দিও যে। সেইকাৰণে খাওঁ কেতিয়াবা বাহিৰা নোৱা হলে খাওঁ এনে নাখাওঁ।
উ উ মমানায়ে থাকিব।
কাইছ না ।
পানী নাই ক ক সেই বৰকণ দি আছে নহয় ।
অ হয় ।
অঁ । তাত বৰষুণৰ জহতে বা বতৰৰ জহতে মানুহ কেনেও কো লকো ওলাই যাবই নোৱাৰি। কালি এফালে গৈছিলো গল। সে আগখন পথাৰত আমাৰ আগখন পথাৰত প এইবাৰ খেতি আশা কৰিব নোৱাৰি ।
অঁ ।
এইবাৰ ৰুবা মৰিব ৰুবা মৰিব সেইখন কৰি থাকিব লাগিব আৰু। আগতীয়াকে নলাই ভাল মানুহ বিলাকে তাকে কি কৰে জানো। আকৌ ৰ'দ দিলে ধৰ ধমাহ লগাই দিয়ে নহয় । এদি এজাক বৰষুণৰ কামহে পানী আহিবলৈ।
উম হয় বাও।
ৰাতিটো ঢালিলেই দেখোন বৰষুণ একেবাৰে নথৰা হৈ যায়।
আমাৰ হেৰি পিছফালে উ পানী বাাৰু সেই জোখত ধৰি থাকে পানী নুশুকাই বাৰু। খেতিটো ৰৈ থাকো বুলি কয় । পথাা নাই ডেইলি কৰ মাতি অ অকনমান হে।
উম। এ কয় সুবিধা পালে ৰুই থাকিব লাগে।
অহ ।
আজিকালি আকৌ এই ভেকচিন বোৰ দিয়াৰ পৰা মানুহকৰ গা প দুৰ্বল হল নহয় যেতিয়া তেতিয়া চব। কাম কৰিবওন ।
অ।
কৰা কেইদিনতহে কামটো কৰি কমপ্লিট কৰি আজৰি হলে আজৰি আৰু--। আগৰ লোকৰ ৰোৱা মেলা আকৌ এইবছৰ লোকৰ ৰোৱা মেলাও নকওঁ বোলো দেই। নিজৰ খেতিকণ সামৰিব পৰাটোৱে থিক।
তাত স'ত হেৰি ওলালগে নে?
তাত খনন না'ওলোৱা তাতখন ৰা উদমীকা আঁচনিত দি থৈছো যে। সেইকাৰণে লগাই লৈছো আকৌ বাৰিষা লগাব মেলিব নোৱাৰো নহয়। সকে লগাইছো নহয় বিস্খন লগাইছো।
অ অ অহ এইয়া সেই গোটোৱা। ব্যায়াম কৰিবলৈ দিছে নহয় কৰিলে ন নাই?
অ সেইবোৰ ব্যয়াম চয়াম কৰি দিয়া হৈছে, নতুবা সেইবিলাক আকৌ পই- পঁচিছ হেজাৰতো নিদিয়ে নতুবা হেনো সিদিনাখন আকৌ সি নগলো। তাৰপিছত লেখি থৈছে যিসকল গোট- হেৰি নাই অহা সেইসকলে পঁচিছহাজাটো ব বাঞ্চনীয় হ'ব বুলি লিখ- হৈছে মানে, চবৰ সুবিধা হব লাগি-
হ'ব লাগিব আও মাইকী মানুহহে ইমান সোনকালে চব ক্ষেত্ৰত কৰিব নোৱাৰে নহয়,
চাকৰি তাকৰি থকাৰ কাৰণে কিছুমানে সেইটো দায়িত্ব আছে কাৰণে সোনকালে আহিব পাৰিছে আমি নোৱাৰো নহয়। কওঁ গোটৰ দুই এজনী গ'লেই হয় প্ৰত্য়েকজনী যে যাব লাগিব সেইটো কথা থা নাই ন
এ এইটো এনেই ভুৱা কিছুমান উলিয়াই অ নোব গ'লেই নহ'ব বুলি কিন্তু এইটো মানে হেৰি এই দহ হাজাৰ টকা হেৰি দিওতো কিমান হেৰি কৰিছিলে।
এতিয়া সিদিনাখন গছ পুলি দিলে গছ পুলি দিলে আমাক গো- মানে গোটেই গছ পুলি ঠাই ঠাই হৈ আছে শিপা চিপা নাই। মই আনি থৈ দিছোহি কোনেও নিয়াহিয়ে নাই শুকাই মেলি আজৰি হৈ গ'ল। এতিয়া সেইবোৰ হে এতিয়া, মইতো ৰুলো বাৰু বাকী কেইজনীয়ে ৰি পেলাই ৰোৱাগেই নাই।
থাল বুলি কি কৰিবগে এইবাৰ কি গছ পুলি দিলেনো?
এ জানো কি গছ পুলি দিলে শুকাই গ'ল দেখোন এইবোৰ পাতবোৰ ডাঙ ডাঙ।
অহ
শুকাই আজৰি মানে আও
অ মই খীনাখনন দেখিছো আমাৰ ওচ- ৰ মানুহ এঘৰ গছ পুলি ৰুইছে গছ মানে শুকাই। এতিয়া শেষ আৰু ডাল গিডাল হে আছে থলথলকে হলাই, কি এই আগৰবাৰ গছ পুলি দিয়াৰগতে থাল
ওম আগৰতো জিলে আগত দিয়াকেইটা জিলে মো আগৰ কিটা ধুনীয়াকে জিলে।
অ
তাই আকৌ আনি ৰোৱা পিছদিনাখনৰ পৰা টোতোৱাহে পৰিলে। কিনো ইমান লম্বা লম্বা গছ পুলি দিলে।
তাকে হে বাকী ইণ্ডাষ্ট্ৰীৰ কথা কি চলিছে?
ইণ্ডাষ্ট্ৰিটো ঠিকেই আছে বাৰু একে যোগাযোগ কৰি আছো। এতিয়া আকৌ বাৰিষা চিজন নহয় জানো ঘৰ দুৱা বনাবও নোৱাই।
অ তাকে হে এইবোৰ লৰা ছোৱালী গৰম বন্ধও দিব নহয় আও। খেতি বাতিও হ'ব, গৰম বন্ধও হ'ব তেনেকুৱাতে পাৰিব আৰু
অ সেই তেনেকুৱা কথাই কৰিব লাগিব খেতি পথাৰ লাগি আজুৰি হৈ মেলি আনিব লাগিব আও। কথা পাতি আছো বাও।
আহ অ অ আকৌ বৰ হেমগেমো কৰিব নোৱাৰি নহয় লৰাও পৰীক্ষা মেৰ্টিক নহয় জান-
মেৰ্টিক দিব উম
তাকে হে পঢ়াটোও ভালকে কৰিব লাগে টিউচন চিউচন দিয়াইছে নহয়।
উম টিউচন এটা দিয়া হৈছে।
আহ
আৰু চাইন্সো দিব লাগিব নেকি ঠিক নাই তাক। চাইন্সটো সি অকমান হেৰি পাইছে টান পাইছে দেখোন ।কিতাপখনেই পঢ়া ন শুনো মই তাকে কৈছোঁ তই কিতাপখন কচোন, লেচনবোৰ একদম দবাদব পঢ়িলে ধৰ কেলে নোৱাৰিব বোলো বুজাওতেনো কেলে বুজি নাপাবি।
অ অ, তাকেহে আমাৰো কালি হেই পঢ়া ভান মানে কি মেথছত অকণমান টান পায়, ছাৰ আহিছিলে ছাৰে আহি কৈছেহি কি টান পা আমাক জনা এতিয়া মানে সেই তাকে টিউচনটো গৰম বন্ধ কিবা এটা বিচাৰি পেলাই দিম বুলি ভাবিছোঁ। কি হয় জানো ।আমাৰ ওচৰত নায়ো মেথছৰ ক্লাছ দিব পৰা হেৰি।
অ এতিয়া দূৰণিলে পঠিয়াবও পৰা হোৱা নাই, এতিয়া সৰু হৈ আ ছে ভয় লাগে আজিকালি যুগে যি, ওলাই যা বুলি ভয় হৈছে।
তিনি কিলোমিটাৰ মান দূৰত যাব লাগিব ভাল শিক্ষক এজন আছে, ৰাতিপুৱাই যাব লাগিব পাচ এটা বজাতে, এতিয়া মানে ইমান সোনকালে পঠিয়াবলৈও ভয় লাগে নহয়।
অ ঠিক আছে তেতিয়া মই সেই ঠাইখন মচি কাপোৰ কেইটা উলিয়াও।
হ'ব দিয়া অ অ হ'ব।